অ। শুনিছা?
হেল্ল',
হেল্ল, ' হেল্ল', শুনিছ নে?
অ নেটৱৰ্ক নাই হবলা তোমাৰ।
এতিয়া?
অকমান ভঙা ভঙাকেহে মাততো আহিছে।
এতিয়া শুনিছা?
অ শুনিছো।
অ, কি কৰিছা?
মই বহি আছো, গা ভাল নহয়। তুমি?
অ মইয়ো এনেই গৰমত একো কৰিব পৰা নাই এনে বহি আছিলো।
বহুত গম পৰিছে।
উম।
উম চবতে একেই।
কি হৈছে তোমাৰ?
মোৰ জ্বৰ হৈ আছে। আজি তিনদিন মানেই হল।
ঔষধ খোৱা হোৱা নাই?
ঔষধ খাইছোঁ ভাল পোৱা নাই, তাকে ডক্তৰক দেখাব যাব লাগিব। সেয়াহে গৰমত ওলাই ওলাবয়ে মন নাযায়।
অ সেইটো হয় বাৰু।
উম। তে কি কওঁ ভাবি আছো।
অ ভাত পানী খালা
ইউৰোপৰ কথা শুনিছা?
তাকে শুনিছো।
তাত মানে ইমান গৰম কেতিয়াও নপৰে যে, মানুহ বিলাক পগলা নিচিনা- নিচিনা হৈ গৈছে গৰমত। গোটেই জোতা গলি গৈছে ৰাস্তাত লাগি গৈছেকে আল কটাৰ নিচিনা। তেনেকে কিমান গৰম হ'ব লাগিব মানে।
তাকে।
ওঠৰশ নে কিমান মানুহ মৰিলে বোলে তাত গৰমতে।
গৰমত ন?
অ।
তাকে ইমান
এনেকে গৰম পৰিব হলে বহুত মানুহ মৰিব এইবাৰ।
তাকে গোটেই গছ গছনি কাটি আদায়
সেইবিলাকৰ কাৰণটো হৈছে, এতিয়া সেইবিলাক বুজি নাপায় নহয় ডেভলপমেণ্টৰ নামত। গোটেই গছ বন কাটি শেষ কৰিছে।
ডেভলপমেণ্টটো চালেই নহ'ব নহয় অকল।
সেইটোৱে। গছ পৰিৱেশটোৰ কথা ভাবিব লাগিব সেইটোৱেতো।
এতিয়া আগতে আমাৰ ইয়াতে এনেকুৱা নুহছিলে ইমান গৰম নপৰে।
উম, এতিয়া গৰমত মাহে থাকিব নোৱাৰে।
এতিয়া মুম্বাইত সেয়া অৱস্থা বেয়া পঞ্চল্লিশ দিনৰ পানী হেৰি আছেগে আৰু
সেইটোৱেটো কি কৰিব তেনেকে অহ -হ মৰিব মানুহবিলাক গৰমত এনেকে।
তাকেই ইমান গৰম-গৰম বাহিৰলৈ ওলাবই নোৱাৰি মানুহ
গোটেই এ অহ ৰাস্তা বনোৱা নামত গোটেই গছ বিলাক কাটিলে। কাটি শেষ কৰি পেলালে আৰু বোলে
পোৱা ও নাই
সেইটো এ যদি গছবিলাক কাটি পেলাই আকৌ নতুনকে ৰুলে-হেতেন তেতিয়া ইমান কথা নাছিলে, কিন্তু যিমান কাটিলে সিমানটো ক'ত ৰুইছেনো?
তাকে
অহ ঘৰত ঠিকে আছে ন' চবৰে?
ঠিকে আছে- ঠিকে আছে তোমালোকৰ?
আমাৰো ঠিকেই আছে চবৰে।
উম
মাহঁতৰ মা ভালনে?
উম, ভালেই
উম
তোমালোকৰ আকৌ স্পট আৰম্ভ হ'ব ন'?
অহ, আমাৰ ঊনত্ৰিশ তাৰিখ, ত্ৰিশ, একত্ৰিশত হ'ব বুলি শুনিছো। এ হলে যাব লাগিব
অহ, ক'ত -ক'ত ট্ৰাই কৰিবা এতিয়া?
মই তেজপুৰ কলেজত আৰু দৰং কলেজতে ট্ৰাই কৰি চাম। কি হয় মন সেই সেইকেখনতহে আছে যে দৰংতটো মন চবৰে থাকে কিন্তু সেইয়া পাৰ্চেন্টেজ কম থাকে কাৰণে পাবলৈ টান হয়।
উম
সেই কি হয় এবাৰ
তাকে আকৌ গৰমডাল এইডাল
এইটো গৰমত লাইন-লাইন পতাতো তাকে মইও ভাবিছো যে কি হ'ব মানে, এনেকে গৰমত কেনেকে লাইন পাতিম? উপায় নাই আৰু এতিয়া।
তাকে
ভাত
ভাত তাকে বনালে কিন্তু গৰমটো কাৰণে ত' মানে উম খাব নোযোৱা হৈছে
উম কেনেকুৱা কিমান ডিগ্ৰী হৈছেগে তোমালোকৰ তাত?
মই চাবহে লাগিব দেই
কালি আমাৰ ইয়াত আবেলি চাওঁতে হেৰি হৈছিলে পঁচিছ, অ কি পঁয়ত্ৰিশ হৈছিলে।
পঁয়ত্ৰিছ
অহ
অহ--আজি আমাৰ ইয়াত হৈছে ছয়ত্ৰিশ ডিগ্ৰী। আমাক হে তোমাৰ উম
হেল্ল'
অঁ বা বৰ বেলেগ গৰম।
সঁচাকৈ সহিবৈ টান হৈছে
উম
মই এইকেইদিনতে গুৱাহাটীত যোৱাৰ কথা আছিলে তাকে তুমি জেগা অলপ চাজেছ কৰা তুমিতো গৈছা। ফুৰিব পৰা
ফুৰিবলে পাৰা তোমাৰ এতিয়াতো বেলেগ ভাল জেগা একো নহয় গৈ পাহাৰীয়া জেগা
অহ
তাত তোমাৰ নদী চদি থকা আমাৰ অৰুণাচলে ওচৰ হয় অৰুণাচল খনতে বহুত ধুনীয়া -ধুনীয়া জেগা আছে।
উম -উম এতিয়া বাৰু পাহাৰখনত ভাল জেগা নাই। অঁ
তাতে গৈ একদম উম চাৰিওফালে বতাহ সেউজীয়া পৰিৱেশ হম ভাত পানী, চাত পানী ঘৰৰ পৰা লৈ যাব লাগে।
অঁ তাত এটা পিকনিক নিচিনাকে অঁ
গা ধুবলৈও জেগা চেগা আছে ধুনীয়াকে গা চা ধুই
আহ সন্ধিয়া ধুনীয়াকে ঘূৰি আহিব পাৰি।
নহয় এইটো গৰমত তাৰমানে আমাৰ ইয়াত থাকিব পৰা নহব।
আঁহ হয় বাৰু বহুত কষ্ট অঁ এইবাৰ গৰমটো কিবা সহিব নোৱাৰা নিচিনাই ত আহিছে মানে
তাকে হে
নাই গছ এডাল ৰুব লাগিব এইবাৰ।
উম
তেতিয়াহে কিবা যদি গৰম কমে।
হঁ তুমি খালা নাই পিছে ভাত পানী?
মই ভাত খোৱাই নাই গাটো ভাল লগা নাই যে। আৰু মই হেৰি সোমবাৰে যাব লাগে কে ৱাই চি কৰিব আছে। কি কেৱাই চি নাজানো তাকে কৰি আহুংগে আহি পেল ভাত খাম আৰু কিহে বনাইছে ভাত তোমালোক
আমাৰ টেঙা তৰকাৰী দালিত দালিত নেমু চেমু চেপি দিছে।
অঁ
তেনেকে আহঁ দাঠ পিঠকে নাই পাতলাকে বনোৱা হৈছে যাতে গমটো মিলাই পেলাই।
আহ্
আৰু পাৰিলে মগু চ মগু দালি চগো দালি খাব লাগে পেটটো ঠাণ্ডা হৈ থাকে তেতিয়া।
যিমান ঠাণ্ডাকে ৰাখিব পাৰি নিকি সিমান ভাল।
হয় তুমি
উম
আৰু এতিয়া কেইটামানত যাবা তোমালোক
আমি মাটিছিলটো জল দিয়ে কাম বনৰ পৰা আজৰি হ'ল যোৱাহে হোৱা নাই যাব লাগিব তিনটা বজাৰ আগত যাব লাগিব
অ
ধুলি বুঢ়া সময়ত
মানে তাত কৰিব লাগে কি কি আই চি টোত
মোৰ নাজানো নহয় আমাৰ ৰেচন কাৰ্ড অহা বেছি দিন হোৱা নাই যে
অহ
আগৰ পৰা থকা হলে গম পালোহেতেন কি কৰিব লাগে
অ
এতিয়া মইয়ো নাজানো কি কৰিব লাগে ভালকে
অ
যাওঁচোন তাত গৈ গম পাম নহয় কি কৰিব লাগে
উম কাগজ চাগজ কি লাগে সুধি মেলি যাব লাগে।
অহ
তেতিয়া সহজ হয় আৰু নহবা আকৌ তোমালোক যাবা আকৌ উভতি আহিব লাগিব হব যদি কাম নহয়
দুখন লাগিব বুলি কৈছে দুই মাৰে মোৰে আধাৰ কাৰ্ড কেইখন লৈ যাম কি লাগে নাজানো
অ
লাগিলে দাদাহত আছে সিহঁতে ফটো মাৰি দিব
অ
এ তোমাৰ লগত সেইফালে নেটৱৰ্কৰ প্ৰব্লেম দিয়ে ন বৰ
অহ আৰু
ঠিক আছে বাৰু মই মই পিছত কৰি আছো মোৰ মায়ে মাতি আছে মানে
অ হ'ব
উ